অ শুনিছো। কি কৰি আছা?
এ এনেই আছো বহি কিনে। কি কবি আৰু ইমান বৰষুণ বৰষুণটোচোন নকমেই তই কি কৰিছ
ময়ো এনেই আছোঁ ৰ অলপ কাম চাম কৰিলোঁ আৰু এতিয়া বহি আছোঁ
উম ঠিকেই আছে বাকী ক'তো ফুৰিবলৈ যোৱা নাই
ক'তনো ফুৰিবলৈ যাবি এতিয়া ইমান বৰষুণ দি আছে বতৰো ভাল নহয় মানে এতিয়া বৰষুণ দি আছে আৰু অলপ পিছত ৰ'দ দিব আকৌ বৰষুণ দিব মানে বতৰো মহিমাই ধৰিব নোৱাৰি
হয় দে এ মই বৰ হৈ আছিলো বোলো ত তোৰ লগতে অলপ কথা পাতো সেইকাৰণে কল কৰিছিলো
অঁ ঠিকেই কৰিলি আৰু
এ বাকী এ শুনচোন শুন এ আমি যদি তই আৰু মই যদি কৰবালে ফুৰিবলে যাও তই মানে ক'ত যাবলে বিচাৰিবি
অ উম তোৰ আৰু মোৰ মানে অকলশৰীয়াকৈ মানে এটা ভ্ৰমণ নে কি
অ
তেতিয়াহ আমাৰ দুয়োজনৰে মানে প্ৰিয় ঠাই এটা বাছি ল'ব লাগিব কিন্তু মোৰ ফালৰ পৰা যদি মই কওঁ তেতিয়াহলে লগৰ লগত আ ম আমি কাশ্মীৰো যাব পাৰোঁ কাশ্মীৰত গৈও ভাল লাগিব কিন্তু
অ ঠিকে কৈছ মইয়ো এইটোৱে ভাবি আছিলো কি আমি গলে কাশ্মীৰলে যাম মানে তাৰে যিবোৰ তোৰ মানে খাদ্য চাদ্য মোৰ সেইবোৰ খাবলে বহুত ইচ্ছা আৰু মই মানে আজিলৈকে বৰফ দেখি পোৱা নাই মোক বৰফতো খেলিবলে ইচ্ছা
অঁ ময়ো মানে বৰফটো দেখা দেখি পোৱা নাই আৰু মানে এ কেতিয়াবা এনেকুৱা এ মানে দেখা যায় ন লগৰ লগত এই বৰফ দলীয়াই দলীয়াই মানে এনেকেই খেল খেলে সেইবোৰ মানে খেলি চাবলৈ মন বা বৰফটো দেখিবলৈ মন যায় আৰু মানে নিজ হাতেৰে চুই চাব মন যায় ময়ো দেখি পোৱা নাই বৰফ তেনেকৈ
উম সেইটোৱে আৰু তাৰে খাজ পাৰ ইমান মানে ধুনীয়া লাগে দেখিলে সামাজিক মাধ্যয়মত সেইবোৰ মোৰ মানে ট্ৰাই কৰিব ইচ্ছা আৰু
অ তাতে সেই যে আ মানে তাতে যে পিন্ধিবলৈ দিয়ে সেই পচাকটো মানে পৰ্যটকৰ কাৰণে যে পিন্ধাৰ কাৰণে মানে এক্সট্ৰা এটা হেই থাকে আৰু অ কি কয় এ মানে দোকান টাইপ সেনেকুৱা থাকে আৰু পৰ্যটকও পিন্ধিবলৈ দিয়ে আৰু সেইবোৰ পিন্ধি মানে ফটো উঠে আমি স্মৃতি হিচাপে লৈ আনিব পাৰোঁ আৰু লগৰ লগত তাত গৈ সঁচাকৈ ভাল লাগিব চাগে আমি এবাৰ হ'লেও যাব লাগিব কেতিয়াবা
ঠিকে কৈছ উ আৰু তই এনে মানে কিহেৰে যাব খুজিবি তোৰ ট্ৰেইন বা বাছ বা বাছেটো নোৱাৰিবি মই যে কি কওঁ বাছ বা ফ্লাইট
মই সঁচাকৈ ক'বলৈ গ'লে ফ্লাইটত ইমান এটা মজা নাহিব দেই আমি ৰেলেৰে যাব লাগিব ট্ৰেইনেৰে গ'লেহে আমাৰ ভাল লাগিব মানে লগৰ লগত ট্ৰেইনত যেতিয়া আমি হে সেই দুষ্টামিবোৰ বা হাঁহি ধেমালিবোৰ কৰি থাকিম তেতিয়া ভাল লাগিব এই তে ফ্লাইটত গ'লে আমি বহি আকৌ গৈয়ে পাম কিন্তু আমি যেতিয়া ট্ৰেইনত যাম ট্ৰেইনত গ'লে সেইটো এটা মজাই বেলেগ হ'ব
উম তই ঠিকেই কৈছ ট্ৰেইনতে যাব লাগিব এ তই যে মই সামাজিক মাধ্যমত দেখিছিলো। তই যে এই দেল্হি যে যাই আহিলি তোৰ কেনেকুৱা লাগিছিল অ? যদি মিলে তাতো যাম।
দেল্হি ভাল লাগিছিল সঁচাকৈ বহুত ভাল লাগিছিল। মই প্ৰথমতে যেতিয়া যাবলৈ ওলাইছিলোঁ, মোৰ এজন- বন্ধুৱে কৈছিল যে দেল্হিতনো কি যাবি তাতে একোলো চাবলৈয়ে নাই একো। কিন্তু যেতিয়া আমি গৈছিলোঁ, যোৱাতে আমি কিন্তু আ মানে সেয়হে- ট্ৰেইনেৰে গ'লোঁ আমি। ট্ৰেইনেৰে যায়ো ভাল লাগিছিল, এটা ৰাতিৰ যাত্ৰা আছিল আমি পোৰা এক ৰাতি- ট্ৰেইনতে আছিলোঁ। তাৰপিছত যেতিয়া দেল্হি যাই পালোঁ, তাৰ পৰিৱেশটো ইমান ভাল লাগিল, আৰু সকলো মানুহবোৰে মানে নিজৰ নিজৰ- কামবোৰ কৰি থাকে তাত। আৰু কামৰ লগত মানে হাঁহি ধেমালিবোৰো কৰি থাকে, সেইটো দেখিছোঁ। আৰু তাৰ মানে- দিল্লীৰ মানুহবিলাকৰ সঁচাকৈ মনটো সঁচাকৈ ভাল। আমাক- আমি মানে ৰাস্তা বিচাৰি পোৱা নাছিলো, তাতো মানুহবিলাকে মানে আমাক- সহায় কৰি দিছিল। হোটেলখনৰ বাবেও আমাক ৰাস্তাটো মানে দেখুৱাই দিছিল। তাৰপিছত আ মানে সকলোবোৰতে সহায় পাইছিলোঁ তাৰ মানুহবোৰৰ পৰা।
মানে বহুত ভালে লাগিছিল। আমি এটা কাম- কৰিম দে। প্ৰথমে মানে এনেকুৱা জাগালৈ যাম আমিতো আজিলৈকে ক'তো যাই পোৱা নাই। অকলে তাকো। ত' আমি ফাৰ্ষ্টতে তই যোৱা জাগা খিনিত, প্ৰথমে যাম নেকি, মানে মানে ফাৰ্ষ্ট দেল্হি যাম। তই চিনি পাও। তই ভালকে জানিবি ক'ত আছে কি আছে। ডাইৰেক্ট যদি কাশ্মীৰলৈ যাওঁ তেন্তে আমাৰ অলপ হেৰি হ'ব চাগে। আৰু অলপ কচোন বাকী আগ সেই তাজমহল চাবলৈ গৈছিলে নে আগ্ৰা ফালে?
অঁ অঁ গৈছিলোঁ। মানে দেল্হিত আমি ইণ্ডিয়া গেট- এইবোৰ সকলোবোৰ চালোঁ। কুটুমমিনাৰ, ইণ্ডিয়া গেট, ইণ্ডিয়া গেটটো- মানে শ্ৰেষ্ঠ ভাল লাগিছে। তাত যিটো মানে পাৰ্ক আছিল, সেই পাৰ্কটো- মানে খেলাৰ কাৰণে একো বেলেগ বস্তু নাই। কিন্তু আমি তাতে বহি আমি ইমান শান্ত পৰিৱেশ, মানুহবোৰ খেলি থাকে, বা কথা পাতি থাকে, মানে নিজৰ লগত ব্যস্ত হৈ থাকে। তাত তাত গৈ আমি নিজক বিচাৰি পাম সঁচাকৈ গ'লে। ভাল লাগিব তাত। তাৰ পৰা আমি যদি তাজমহলৰ কথাটো তাজমহলটো, মানে আমি মই ভাবিছিলোঁ তাজমহলটো মই ৰাস্তাৰে গৈ থাকিলেই মানে- তাজমহলটো দেখা পাম। কিন্তু, তেনেকুৱা নহয়। এখন এখন দুখনমান মানে গেট আছে। তাত আ চাৰিখন গেট আছে। আৰু এখন গেটেৰে সোমালেও ডাইৰেক্ট তাজমহলটো দেখা নাপায়। এখন আৰু গেট আছে সিখনেৰেহে সোমাই যায় মানে, তাজমহলটো দেখা পায়। আৰু ইমান বগা সেইটো। মাৰ্বলেৰে বনোৱা ন, সেইকাৰণে চকুত একেবাৰে চাপ মাৰি ধৰে।
উম ঠিকেই কৈছ। বহুত ভাল লাগিছে চাগে ন মোৰো এতিয়া কিবা যাবলৈ ইচ্ছা গ'ল।
অঁ আমি দুয়ো যাব পাৰিম তাত। আৰু ভাল লাগে আৰু তাত- তাতে এনেকুৱা লগ বন্ধু যোৱাও মই দেখিছোঁ কিন্তু আৰু, তেওঁলোকেও যথেষ্ট মানে হাঁহি ধেমালি কৰিছে, ফূৰ্তিবোৰ কৰিছে, আমিও কৰিব পাৰিম তাত।
এ আৰু যে এনেকে কয় তাত বোলে বহুত চুৰ, ডকাইত, এইবোৰ বহুত বস্তু আছে। তাৰ মানে কি ভাব কি আছে নেকি এনেকুৱা কিবা চোৰ ডকাইত বহুত? মানে এনেকুৱা বেয়া মানুহ মানে কয় আৰু দেলহি মানে ক্ৰাইমত মানে প্ৰথম নম্বৰতে আছে বুলি এনেকে কোৱা যায়। তই মানে কি ভাব এইটো?
মই এইটো চোৰ ডকাইত চোৰ ডোকাইতটো সকলো ঠাইতে আছে আৰু দেলহিটো মানে কয় মানুহে তাতো আছে। কিন্তু ক'বলৈ গ'লে দেলহিৰ মানুহবিলাক ভাল কিন্তু দেলহিত যে আ বেলেগ মানুহবোৰ উঠি গৈছে। বাহিৰা আ মানে ৰাজ্যৰ মানুহবিলাক গৈছে, তাত উপাৰ্জন কৰিবলৈ কিছুমান তাৰে বেয়া মানুহ আছে যোনে চোৰ ডকাইতি কৰি ফুৰে কিন্তু দিল্লীৰ মানুহবিলাকৰ সঁচাকৈ মানে এম তেওঁলোকৰ মন টো ভাল আৰু এনেকুৱা কিছুমান বাজাৰ আছে, য'ত আ মানে আমি সাধাৰণ মানুহ বা আ অন্য ৰাজ্যৰ পৰা গৈ তাত আমি প্ৰথমতে যাব নোৱাৰোঁ। তাত মানে চোৰ ডকাইটি হৈ থাকে আৰু তাত মানে আ মই যোনটো এটা দিল্লীৰ মানুহ এজন লগ পাইছিলোঁ তেওঁ কৈছে আপোনালোক তাত যাব নালাগে, তাত চোৰ ডকাইটি বেছিকৈ হয়। আপোনালোকৰ কাৰণে সেইটো মানে ভাল জেগা নহয়। যেতিয়া আপোনালোক দেলহিখন আৰু ভালদৰে জানি ল'ব তেতিয়াহে যাব পাৰিব তেনেকে কৈছিল। মনে সেইবোৰ দিল্লীৰ মানুহ নহয় অলপ বাহিৰৰ মানুহবিলাকেই চোৰ ডকাইটি কৰি থাকে।
যেইটোয়ে আৰু সেইবোৰ দেখিলে অলপ ভয়ো লাগে দেচোন যি নহওক। ইমান এনেকুৱা কিবা আৰু উম আৰু, আৰুত তাত মানে পাৰ্ক চাৰ্ক আছে নে একদম মানে ফুৰিব পাৰা আমি ধৰি ল তই আৰু মই যদি যাওঁ তেন্তে গধূলি টাইমত কেত- কেতিয়াবা মানে এদিন মানে এনেকে পাৰ্কলে যাম ফুৰিবলে তেনেকুৱা কিবা?
গধূলিৰ টাইমত সকলোত মানে আটাইতকৈ ভাল জেগা হ'ল ইণ্ডিয়া গেইটেই মানে ইণ্ডিয়া গেটখন চাবলৈ নহয় ইণ্ডিয়া গেটৰ তলেৰে যোনটো পাৰ্কখন দেখা যায়, সেই পাৰ্কখনেই যথেষ্ট মানে আমি সেই পাৰ্কখেনত ঘূৰিব পাৰিম। তাত মানে ল'ৰা-ছোৱালীবোৰক আমি যেতিয়া গৈছিলোঁ তেতিয়া দেখিছিলোঁ চকুত বান্ধি যে সেই বিচাৰিব লাগে মানুহবোৰ সেইবোৰ খেলি আছিল। কিছুমানে হয়তো অ মানে অ ফটো চটো উঠি আছিল কিছুমানে আৰু কেই কেইটামান পৰিয়াল আহিছিল, পৰিয়ালে মানে একেলগে বহি কথা পাতি আছিল আৰু তাত মানে পাৰ্কখন বহুত ধুনীয়া। বিশেষ খেলা বস্তু নাই কিন্তু সেই যোনখন মানে আ পাৰ্কখন আছে সেইখন বহুত ডাঙৰ হয়।
ভালে লাগিছিল মানে তোৰ তাত আৰু হেল্ল'
অ অ, ক?
আৰু বাকী আমি যদি যাওঁ এনে কিমান দিনৰ বাবে যাবিনো। মানে তহঁতৰ কিমান দিন লাগিছিল?
আমি তাত আ দুৰাতি তিনি ৰাতিমান আছিলো। আমি গত তই আৰু মই যদি যাওঁ তেতিয়া হ'লে আমি আ থাকিব পাৰোঁ আৰু আমাৰ যিখিনি সময় তাত লাগে চাবলৈ বহুত বহুতখিনি বস্তু আছে তাত চাবলৈ আমি সেইবোৰ চাই আৰু কাশ্মীৰলৈ যাব পাৰিম।
উম, সেইটোৱে কৰিব লাগিব। বাকী নাই আৰু কাশ্মীৰত মানে মোৰ এটা কানত যাব ইচ্ছা মানে বহুতে কয় এনেকে যে কাশ্মীৰত মানে কয় আৰু কি সৰগ বুলি কোৱা হয়। মই সেইকাৰণেও কাশ্মীৰত মোৰ যাবৰ ইচ্ছা, সেই বৰফ বোৰ চুই চাবলৈ ইচ্ছা, জাগাবোৰ চাব ইচ্ছা আৰু যে এইটো যে কি আছিল মই মাৰ নামটো পাহৰিলোঁ আ এই কিবা এটা ফ্লটিং মাৰ্কেট নি কিবা এনেকুৱা এটা আছে? তাতো মই সেই বজাৰখনো মোৰ চাব ইচ্ছা, কয় তাৰে বস্তুবোৰ বহুত দাম এ হ'লেও মই মানে মোৰ চাব ইচ্ছা আৰু বস্তুবোৰ কেনেকুৱা কি?
কাশ্মীৰৰ যিবোৰ এ বস্তু বনায় হাতেৰে বনায় সেইবোৰৰ দাম আছে কাৰণ আ মানে যোনবোৰ শিপিনী আছে, তেওঁলোকে বহুতখিনি আ পৰিশ্ৰম কৰে সেইবোৰ বনোৱাত সেইকাৰণে দাম আছে আৰু তাৰ কিন্তু কাপোৰবিলাক - কাপোৰবিলাক যি আছে সেইবোৰ বহুত আ মানে ভাল আ মেটেৰিয়েলৰ হয় আৰু সঁচাকৈ কাশ্মীৰ কিন্তু চাবলৈ চাবলগীয়া জেগা মানে। আমি যাব লাগিব কেতিয়াবা।
সেইটোয়ে তই ঠিকে কৈছ আৰু যিহেতুক এতিয়া চা আমাৰ ইয়াত যদি আমাৰ অসমৰ কথা ক'বলৈ যাওঁ। অসমত গামোচাটো হাতেৰে সেই কৰা হয় সেইটো কিমান বেছি কষ্ট হয়, শিপিনীসকলে কিমান বেছি কষ্ট কৰে। আৰু এতিয়াতো মেচিনে দি বনোৱাৰ কাৰণে আজিকালিতো মেচিনেদিয়ে বনাই বেছিভাগ কিন্তু আচল আমাৰ গামোচাটো হ'ল শিপিনীসকলে বনোৱা। এতিয়া কাশ্মীৰতো তেনেকুৱা সিহঁতৰ কিছুমান বস্তু আছে যিবোৰ বস্তুতো মানে শিপিনীসকলে বনাই আৰু বনোৱাৰ কাৰণে বস্তুবোৰৰ দাম বেছি। কিন্তু মানুহে আৰু সেইটো নুবুজে, কয় কি বস্তুবোৰৰ বহুত দাম বেছি কিন্তু নহয় সিহঁতে কিমান বেছি তাত কষ্ট কৰিছে, সেই বস্তুখিনি দেখি পাবলৈ মানে বহুত টান, হয় নে নাই ক?
হয় হয়, আমি কেতিয়াবা মানে দুয়ই মিলি আমি যাব লাগিব কিন্তু এই দুয়োটা ঠাই মানে চাব লাগিব।
উম সেইটোয়ে। বাকী ঠিক আছে দে পিছত কথা পাতিম।
অ অ ঠিক আছে, পিছত কথা পাতিম দে।